হেল্ল।
অ', নমস্কাৰ।
অ' নমস্কাৰ।
উম। আজি আমাৰ এতিয়া আলোচনা কৰিবলৈ লোৱাটো মানে কণী কিন কণীৰ বিষয় নহয় অ'। এতিয়া আপুনি কণীৰ বিষয়ে ক'ব পাৰিব না?
অ' ক'ব পাৰিব।
অ' দে।
অ', প্ৰথমতে নমস্কাৰ জনাইছো।
অ' নমস্কাৰ।
আমি কণী কলে চব জানে। আহ কণীৰ মানে আমি ঘৰতে পঢ়ে যি আমি আমাৰ যি গৰৰ পোহে মুৰ্গী ৰ্গী এই মুৰ্গীৰ পৰা এই কণীটো আহে। অ', কণীটো এনেই বিভিন্ন কোমৰ কনী আছে। এনে যেনে যে ব্ৰইলাৰৰ কণী। আহ চৰাইৰ হাহৰ কণী। আহ ঘৰত বহি কণী আহ বেছিকে কনীৰ প্ৰটিনটো মানে ভিটামিনটো এই মুৰ্গীৰ যি লোকেল কনি ইয়াতে বেছিকৈ পাই অ'। আমি এই কণীটো আহ কণী মানে মানুহৰ মানে অতীত প্ৰয়োজন হয়।
উম।
মানুৰ শৰীৰ যেতিয়া দুৰ্বল হয় কণী খালে মানে কণী খালে মানে মানুহে মানে শক্তি পায় হয় নে নহয় অ বিভিন্ন খাদ্যৰ মানে আমি এই কনীটো ব্যৱহাৰ কৰিবা পাৰো অ কিছু খাদ্যৰ মানে আমি কণীটো মেহলয় ম মানে আলু চবত দিবা পাৰো আৰু হাফ বইল খাবা পাৰো আৰু আমি আহ চব্জিৰ বিলাক মানে মিক্স কৰি খাবা পাৰোঁ আৰু যি অন্লা খুথাই অন্লা
অ
অ এইবিলাক মানে আমি কনি দিলে চব্জিটো মানে তেষ্টটো বহুত ভাল আহে আৰু
হয় হয়
মানে
হয়
মানে এইগিলা মানুহৰ শৰীৰ শৰীৰ কাৰণে মানে উপকাৰ কৰে মানে বেছি একেই প্ৰটিন পায় আৰু আমাৰ যি ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী এইবিলাক মানে এই কণী টো বেছিকে খাবা ভাল পায় আহ অমলেট খাবা ভাল পায়। বইল খাবা ভাল পায় এনে আহ লোকেল কণীটো বেছি দিলে মানে অ', এটাৰ কণী ত দশ টকাৰ
অ',
উম, দচ টকাৰ লৈ নাই দহ টকা পইচা লয় নেকি। মই বি চিকি নাজানো আহ আপুনি এতিয়া খনিৰ বিষয়ে আলোচনা কৰিব পাৰি।
অ' হয় নমস্কাৰ আপোনাৰ পৰাও মানে মই কণীৰ বিষয়ে বহুত বুজি পালো আৰু গম পালো নাজানো বিলাকো মানে বুজি পালো সঁচা মানে আমি কণী কলে মানে অ', বিভিন্ন বেলেগ বেলে বেলেগ ভাগৰ আছে কণীবিলাক। নহয় জানো পোহা আমি লোকেল কণী। পাই সিটো মানে লোকেল কণী কলে মানে আমি মানে ভিটামিন টো মানে বেছি আছে। যেতিয়া মানে আমি লোকেল কণী খালে মানে অ', যিহেতু তো শৰীৰ বা কিবা তেতিয়া
অ'।
অ', মানুহ বিলাক দ বল হয় কণী খালে মানে আমাৰ যি শক্তিটো আহে নহয় জানো অ', হয়।
অ'
আৰু যেতিয়া যিটো মুৰ্গী ফাৰাম যিটো আছিল সেইটো
অ'।
কামৰ পৰা
অ'।
পাব, আমি পাই বা কোনিবা মানে বিজি
অ'।
বিজি দি ফালে মানে কণী ওলাই মানে, টো মানে আমি দেখা পাই মানে নহয় জানো? এতিয়া মানে অ', যিহেতু আমি আৰামৰ বা সেইটো ব্ৰইলাৰৰ কণী কি মানে ল'কেলৰ কল খালে মানে বেছি ই ভাল আছিল মানে শৰীৰৰ কাৰণে ৰি বা আমাৰ মানে শক্তিটো বেছি পায়। আৰু যেতিয়া আমি ঘৰৰ যেতিয়া মুৰ্গীবিলাক বেছিকি পালে মানে আমি এতি মানে ঘৰৰ পৰাও বিক্ৰী কৰিব পাৰে মানে ল'কেল কণী এইবিলাক না? অ', মানে বহুত ল'কেল, এতিয়া লোকেল মুৰ্গীবিলাকৰ অ', বহুত ফাৰাম কৰে, দেখা পায়। এতিয়োতো মানে অ' আগতে আছিল আমাৰ গাঁৱত যে তিয়া ব্ৰইলাৰ ফাৰাম আৰু এতিয়াতো নাই। তাৰ মানে ইয়াৰ পৰা আমি বহুত মানে কণীটো মানে ইয়াৰ পৰাও মানে পাই। যেতিয়া আ ৰু ল'কেল মুৰ্গীটো যেতিয়া ঘৰৰে ফাৰাম কৰি ফালে, কণী বেচিবৰ কাৰণে মানে ভালে আৰ না? আৰু যেতিয়া মানে কণীৰ বাবে আমি কি কি কৰিবা পাৰে কি কি বনাই ফালে খাই, এইটো মানে এতিয়া আমাৰ যিটো টাউন বা হোটেলত চালে মা নে আমি অ' দেখা পাই, মানে আমিও খাওঁ যিহেতু। টো অ' কি কয়, অ' চাওমিন সেইটো মানে কণীৰ লগত বনাই খায় বা কিছুমানে আ, আমলেট এনেকা কৰি পালে খাই। কিছুমানে হাফ বইল কৰি পেলে খায়। মানে বিভিন ন মানে কণীৰ লগত বনাই পেলে খাই আৰু যেতিয়া ঘৰৰ তিয়াছ। চব্জবিলাক নাই বা তৰ, কি বনাব, কি খাব এনেকা ভাবি পালে যেতিয়া আমাৰ গাঁৱৰ দোকান যেতিয়া থাকে তেনেহ'লে আমি মনত মানি আহে মানে কণী লৈ আহিলে মা লৈ আহি পালে মানে, পিয়াজ লগত জল একে লগত মানে মিক্স কৰি ফালে আমি ভাজি কৰি এনেকা ভাতটো বা পানীৰ লগত মানে কৰি ফালে খাব পাৰে বা আৰু অ' যিটো অনলা সিটো মানে অমিতা ফুল বিলাকৰ লগত অনলা কৰি ফালে আমি ডিমা গুটি দি ফালে খাব পাৰে নহয় জানো। অনলা লবৰ আমি মানে কণীটো অ' খাব পাৰে। আৰু কণীৰ লগত মানে বহুত আহ বা আলুৰ লগত ভাজি কৰি এনেকাও খাই আৰু তাৰপিছত আহ বেছিকে মানে উম' কণীটো মানে মই খাব বইল কৰি ফালে খাব ভাল লাগে।
অ'
আপুনি এতিয়া মানে কণীৰ লগত কি-কি বনাই ফালে খাব ভাল লাগে? সেইটো ক'ব পাৰিব না?
হয় উম'। কণীৰ লগত মানে মইতো বেছিকে এ যে আণ্ডাকাৰী কয় যে এ আলুৰ লগত বনাই এ খাই সেই আন্দাটো আগতে বইল কৰি-কৰি এ চব্জিয়ত আলুৰ চব্জিত দিয়ে যে এইটো আডাকাৰী কয় যে মই টো বেছিকে ভাল পায় আৰু আহ কণী ক'লে আমি-আমি মানে দেখিছে যে সেই জি বিশ্ব কে ম আমাৰ যি ফাৰ্ম
অ হয়
মানে ব্ৰইলাৰ ফাৰ্ম থাকে যে এই ফাৰ্মত বেছিকে মানে অ' এন্দেকেটৰ মেচিনৰ পৰা বেচিকে কণীটো ওলাই, আ পোৱালি বনাই ইয়াৰ পৰা লাইন দিয়ে, লাইন দিয়ে।
অ' সেইটো মানে পালে আৰু ন?
অ' ইয়াত এইটো লাইনৰ পৰাই এইটো এইবিলাক হয় আৰু চব।
অ' হয়-হয়। মানে গৰম দি থাকিবা লাগিব আৰু ন পোৱালি বিলাক?
অ' অ' এইটো ইণ্ডিকেটৰ মেচিনৰ অ' বেছিক কে আজিকালি সেইটো এনেকাই ব্যৱহাৰ কৰে আৰু।
অ' হয়-হয়।
মতে অ'
আৰু তাৰমানে শুনিব পাই বিজি-চিজি দিয়ে, এনেকা শুনি পায় হয় না নহয় মইয়ো নাজানোঁ।
অ' কণী কণীয়টো নিদিয়ে, বিজিতো নিদিয়ে কণীয়তে মানে বেছিকে এণ্ডিকেটৰ মেচিনৰ পৰা এইটো চব। অ' পোৱালিবিলাক বনায় আৰু।
অ',
মানে আ,
আ, আ, আ।
আৰু কণীৰ মানে, আমিতো চব জানো অ', এই কণীটো কণীবিলাক মানে আমি চব জানো কিছু কোম্পানীত মানে এই কণীটো অ' আ, ক্ৰীম বনাই আৰু লোচন বডিলোচন
বিভিন্ন বিভাগত কৰিব পাৰি আৰু না ক্ৰীম ৰেচন কেকবিলাকত দি অ', যেতিয়া কেক-চেক বনাই ৰাতিও দিয়ে, কেকবিলাকত দিয়ে অ' চিম্পু আজিকালি চিম্পুও কণী দিয়া থাকে ক্লিনিক প্লাচ এটা আছিল নহয় এটা কণী দি বোলে বনাই।
অ', হয়।
মানে কণীৰ বিষয়ত মানে বহুত আছে আৰু ন আমিতো নাজানো ক'বও নাপা ক'ব ক'বই মানে নাজানো কি, কি ভাগৰ আছে মানে, আজিকালি মানে কণীৰো কাম বহুত আছিল খোৱা আৰু বা শৰীৰত লগোৱা বডিস্প্ৰে, এইবিলাকৰ বা অনেক চিম্পু বা
অ',
তেল এইবিলাকত মানে কণী দিয়ে ন? উম, এতিয়াতো আমাৰ টাইমো আহিল আপোনাৰ পৰা নজনাবিলাক জানিছো, কণীৰ বিষয়ে বুজি পালো মই বহুত ধন্যবাদ। তোমাৰ আ আপোনাৰ পৰা এইটো বিষয়ৰ বিষয়ে গম পাইছোঁ। এতিয়া আমাৰ টাইমো আহিছিল, ন ইয়াতে ৰাখিম
অ', অ', দে ধন্যবাদ।
ধন্যবাদ।